হেল্ল' অঁ।
অঁ কি কৰি আছিলা?
মই আছিলো আৰু এই ইউটিউবতে পুৰণা যে অসমীয়া গান বিলাক
অঁ।
তাকে শুনি আছিলো ইমান ধুনীয়া পুৰণি অসমীয়া গান বিলাক ঔ।
অঁ অঁ। সেইটোৱে, মই শুনো বাওঁ, সেইবোৰ গানৰ তোমাৰ সোৱাদটোৱে বেলেগ।
অ, সঁচা কে দেই।
উম, মোৰো পুৰণি অসমীয়া মানে গান বোৰ বৰ ভাল লাগে জানানে, বিশেষকে তোমাৰ হেৰি, এ বা, ভূপেন হাজৰিকা গান শুনিলে, কিবা মনতটো ভাল লাগি যায়।
অ, সেইটোৱে এই যে, ভূপেন ভূপেন হাজৰিকাদেৱৰ যে এটা গান আছিলে, মন, এইটো মানুহে মানুহৰ বাবে।
অ,
সেই গানতটো বৰ্তমান সময়ত কিন্তু প্ৰাসংগিক হৈ পৰিছে যি, অ মানে সমাজ ব্যৱস্থা হৈ গৈছে।
উম, উম, একেবাৰে মিলি পৰিছে, যেনেকে মানে তোমাৰ গানতটো গাই গ'ল, তেনেকুৱাই হৈ গৈ তে, মানে, সেইটোয়ে চলি আছে মানে তোমাৰ গানৰ মতে, অকল তোমাৰ মানুহে-মানুহৰ বাবে বুলি নহয়, তোমাৰ বহুতো গান তুমি এ, চালে তুমি গম, পাবা আমাৰ এতিয়া অসমৰ যিখিনি মানে হৈ আছে, অৱস্থা সেই সেইখিনি গানৰ কথাই তেওঁ, তেওঁ, সেইখিনি মানে অৱস্থা কৰা তেওঁ, আগতেই গানৰ জৰি়য়তে মানে মানুহখিনিক সোনাই থৈ গৈছে।
অ, সঁচাকে দেই, কাৰণ তুমি-তুমি এতিয়া হেৰি, বাতৰি কাকত খনৰ শিৰোনামাটো কিহে দখলে, মৰা কত তা, ধৰ্ষণ, হত্যা, লুণ্ঠন, হয়নে?
হয়, হয়, ভাল নিউজ এটা পাবলেই নাই তোমাৰ।
আজিকালি ভাল নিউজ পাবলে নাই সচাকে দেই, মোৰ সেই গান বোৰ মানে অ, ইউটিউবত এই অসমীয়া গান বোৰ শুনি, শুনি জয়ন্ত হাজৰিকাৰ গানো শুনিলো। তাৰ পিছত ভূপেন হাজৰিকা গান শুনি, শুনি একদম নষ্টা লজীয়া ফিল হৈ গ'ল, মানে আজিকালি ল'ৰা-ছোৱালীয়েটো নাজানেই এইবিলাক। গানে, মানুহ কেইজনৰ নামকে চিনি নোপায়।
জানে, চিনিও নোপায়। গোটেইবোৰ বুলি কোৱা নাই, মানে বহুতে, বহুতে বাৰু জানে দেই, নাজানে বুলি ক'লেও আমাৰ ভুল কৰা হ'ব, এতিয়াও বহুতে জানে, কিন্তু কিছুমান ল'ৰা-ছোৱালীয়েতো সেইবো গান, মানে চিনিও নাপায়।
সঁচাকে দেই।
জয়ন্ত হাজৰিকীয়া, গানবোৰো কিন্তু বৰ অসাধাৰণ দেই, আৰু তেওঁ কণ্ঠট তোৰ, মানে ইমান সুৰীয়া ন।
অ, সেইটোৱে, কিন্তু আকৌ ৰ, মাতত বিহুগীত শুনিবা আৰু দেই, কি সোৱাদ লগা।
সোৱাদ লগা সঁচা, বিহু দিন আহিলে তোমাৰ, এতিয়া উম খ, খগেন মহন্ত, বা বিহু য়ে, নহয় তোমাৰ লোক লোকগীতবোৰ।
অ, তেখেতৰ লোকগীত বোৰ কিন্তু ধুনীয়া আকৌ দেই, ইমান জনক প্ৰিয়, হৈ পৰিছে। কিন্তু বেয়া লাগে জানা, আজিকালি আ, মানে মই এ, এটা ভাইটি সুধিছিলো, বোলো জ্যোতিপ্ৰসাদৰ গান তাৰপৰা সি ক'লে সি বোলে জ্যোতিপ্ৰসাদে নাজানে, বিহু কাশ্যপৰ গানহে জানে।
সেয়াই মানে, এতিয়াৰ প্ৰজন্ম খিনি চোৱাচোন।
অ, কিন্তু অ, এ, যে, আমি অসমীয়া হিচাপত জ্যোতিপ্ৰসাদ, শংকৰদেৱ, মাধৱদেৱক নাজানো বুলি ক'লে বৰ লাজ কথ
লাজৰ কথা হয় লাজৰ কথা।
সঁচাকে দেই।
সেইটোৱে মানে প্ৰতি প্ৰতিজন, প্ৰতিজনৰে গান বোৰত তোমাৰ কি প্ৰতিফলিত হয় জানানে? মানে আমাৰ অসমখনলৈ অসমৰ মাটি হওক, অসমৰ সংস্কৃতি হওক। অসমৰ গাঁৱৰ পৰিবেশ সমূহ হয় লৈ সেই গোটেইখিনি তাত প্ৰতিফলিত, প্ৰতিফলিত হৈ থাকে মানে। তোমাৰ এতিয়া এই এই সমূহ মানে, শিল্পীৰ কথা কওঁতেনে মোৰ মানে জুবিন গাৰ্গলৈও মনত পৰিছে।
অঁ সঁচাকে জুবিন গাৰ্গটো অসমৰ হাৰ্ট থ্ৰব আৰু।
হয় হয় কাক হেৰুৱাই পেলালো।
সঁচাকে। আচলতে আমাৰ অসমখনে চাগে জুবিন গাৰ্গৰ নিচিনা ইমান মানুহ ডিজাৰ্ভে নকৰে কাৰণ আজিকালি ইমান বেছি মানে বেয়া হৈ গৈছে।
হয় হয়।
আৰু, আৰু জুবিন গাৰ্গে অসমীয়া সংস্কৃ তি, সাহিত্য চব চহকী কৰি থৈ গ'ল দেই।
চব চহকী কৰিছে, আৰু তোমাৰ লোকগীত হওক, লোক মানে কিবা তোমাৰ বৰগীত হওক, তাৰ পিছত বিয়া নামেই হওক, ভাগৱত পাঠেই হওক তোমাৰ কোনটোত কম আছিলে বাৰু ন, প্ৰতিটোৱে মানুহক দি থৈ গৈছে।
আৰু এনেকুৱা হৈছিলে ন এতিয়া যিবিলাক অসমীয়া চিনেমা আহিছে তাত জুবিন গাৰ্গ ৰ গান নহ'লে ভালেই নালাগে চিনেমা।
ভালেই নালাগে তোমাৰ, এতিয়াৰ এতিয়া এই ৰিচেণ্ট যিখন সেইখনতো জুবিন গাৰ্গৰ গীতেই আছে বাৰু, এতিয়াৰ পৰা যিখিনি হ'ব তোমাৰ সেইখিনিততো জুবিন গাৰ্গৰ কন্ঠটো শুনিবলৈ নাপাবা।
অঁ, কিন্তু কোনো ই উঠি অহা প্ৰজন্মই কিন্তু জুবিন গাৰ্গৰ আদৰ্শটো লৈ তাৰ মানে গান খিনিক জীয়াই ৰাখিব লাগিব, কাৰণ নহলেতো নাইকিয়া হৈ যাব।
এয়া বিহু সময়ত দেখিবলৈ পাইছিলোৱে নহয় জুবিন গাৰ্গৰ আদৰ্শ লৈ গান গোৱাৰ সলনি জুবিন গাৰ্গৰ গানক কিমান বিকৃত ৰূপত মানে এটা মঞ্চত প্ৰদৰ্শন কৰিছে, সেইটোৱে অঁ।
কিন্তু এই কে
কিবা কিবি ভৰাই দিছে তাত।
অঁ সেইবিলাক কিন্তু বেয়া কৰিছে আক' দেই। কাৰণ জুবিন গাৰ্গ অসাধাৰণ আছিলে কিন্তু জুবিন গাৰ্গক গাৰ্গটো কোনো হ'বই নোৱাৰে কিন্তু তে খেতৰ আদৰ্শ খিনিতো জীয়াই ৰাখিব পাৰিব লাগে আৰু আমি আমাৰো দায়িত্ব সেইখিনি জীয়াই ৰখাৰ। ন হয় নাই বাৰু? অঁ। তুমি আৰু মইয়ো যিমান খিনি পাৰো তেখেতৰ আদৰ্শ খিনি জীয়াই ৰখাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। আমাৰ আইতাই, অঁ।
অঁ কোৱা।
অঁ আমাৰ আইতাই আগতে কৈ থাকে মানে ৰেডিঅ'ত হেনো পুৰণা গান বোৰ শুনি বহুত ভাল লাগে।
অঁ।
উম কিন্তু আজিকালি আকৌ ৰেডিঅও নাই নহয় হাতে হাতে
এতিয়াও নাই অ আগতে চাগে মানুহবোৰে মানে অপেক্ষা কৰি থাকে গা এটা সময় থাকে মানে তাত তোমাৰ পুৰণি গান দিয়ে বা নতুন যিখিনি সেইখিনি গান দিয়ে তোমাৰ এনেকুৱা এটা অনু ষ্ঠান দি তাক ফোন কৰি পেলাই মানে অনুগ্ৰহ কৰে যে আমুক কানটো লগাই দিয়কচোন বুলি সেই অনু পানা ৰখি থাকে লগতে তোমাৰ বিভিন্ন ধৰণৰ নাটক বা কবিতা পাঠ কি কি যে অনুষ্ঠান নহয় ৰেডিঅ'ত উম মানে জানিব লগা বা জ্ঞান পাব লগীয়া বহুতো তেনেকুৱা মানে বিষয় আছে
কিয় হেৰি এ আগতে যে মনত আছে নে এ আমিও তুমি মই একেলগতে যে শুনিছিলোঁ এই যে নটা বজাত যে দেওবাৰে দেওবাৰে যে দিয়ে হেল্লো ৰদালি ফোন কৰিব লাগে
অ হেল্ল' মই সেনে কৈছো অনুগ্ৰহ কৰিব লাগে যে গান লগাবলে বৰ ভাল লাগে আকৌ ন আকৌ ইমান ধুনীয়া ধুনীয়া ন নাটকবোৰ তাত দিয়ে নাটকবোৰ মানে এনেকুৱা লাগে মোৰ চকু আগত যে কোনোবাই নাটক কৰি আছে মই যে তেওঁলোকক মানে এনেকে কল্পনাৰ কল্পনা সাগৰত দুবু কি দুধ যা নিচিনাহে লাগে আৰু
অ মানে বুঢ়া
আগিলে মানুহো মুখৰ আগত আনি থোৱা নিচিনা লাগে মানে
প্ৰাণ জয়ী কাল জয়ী চব আছিলে দেই আগৰ গান বিলাক আগৰ সচাকে আৰু জ্যোতিপ্ৰসাদ আজিকালি জ্যোতিপ্ৰসাদ আগৰৱালা বা জ্যোতি সংগীত ৰাভা সংগীতৰ হেৰি পাতে এ তটো প্ৰতিযোগিতাখন পাতে কিন্তু কেতিয়া পাতে তুমি লক্ষ্য কৰিছা নাই যেতিয়া তেখেতৰ ম দিৱস আহে জন্ম দিৱস আহে অ বাকী কেইদিনত মা ল'ৰা ছোৱালীয়ে গমেই নাপায়
তেওঁলোকক মানে এনেকুৱাও ক'ব লাগে ৰচনা বা কুইজ সকলোবোৰেই পাতিব লাগে অকল তোমাৰ সেই মৃত্যু বাৰ্ষিকী বা জন্ম বাৰ্ষিকীত বুলিয়ে নহয় কোনোবা এটা সপ্তাহত তোমালোকে এ এটা বাৰ দিব লাগে সেই বাৰটোত যে অকল এইখিনিহে হ'ব মানে সেইটোত কোনো ক্লাছ নাথাকিব আজিকালি লৰা ছোৱালী মানে অকল পঢ়াৰ ওপৰতেতো নিৰ্ভৰ কৰিলে নহব ন সকলো ফালৰ পৰাই জ্ঞান দ দিবলে চাব লাগে
অ সেইটোয়ে আৰু অকল পঢ়া জ্ঞানটোৱে সীমিত নহয় নহয় পঢ়াৰ লগতে কাৰিকৰী বা সকলো দিশৰে শিক্ষাটো আচলতে আমাৰ শিক্ষা ব্যৱস্থাটো অকমান ভুল আছে কাৰণ শিক্ষাই আমাৰ শিক্ষা ব্যৱস্থাটো অকল নম্বৰ ভিত্তিক হৈ গ'ল ন টো আজিলে সেইবিলাক ৰিজনেল লেংগুৱেজ হওক বা বাকী অসমৰ জ অসমৰ বুলি নহয় প্ৰতিকখন ৰাজ্যৰ যিবিলাক থলুৱা সাহিত্য সংস্কৃতি বা থলুৱা যিসকল গায়ক সেই সকলৰ বিষয়ে তেনেকে মানে কিতাপ পাঠ্যয়ক্ৰমত উপলব্ধ নাথাকেই
নাথাকেই
অ' এতিয়া এতিয়া ৰিচেন্টলি আ মই পাইছিলো কোনোবা এখন অ' আমেৰিকাৰ নি কি দেশৰ যোনখন পাঠ্যক্ৰম তাত মানে আ এই অৰণ্য মানৱ যে যাদৱ পায়ঙৰ আহ হেৰি দিছে চপ উত্তাৰ দিছে, কিন্তু আমাৰ অসমতে আজিলৈকে অসমৰ ল'ৰা ছোৱালীয়ে বা আমি হলেও চাগে গম পোৱা নাছিলো প্ৰথমতে যাদৱ পায়েং কোন আছিলে
কোন আছিলে, আমাৰ-আমাৰ কিতাপ বোৰতো সেইবোৰত তেনেকুৱা এজন মানুহৰ বিষয়ে আজিলকে নাহিলেই চেপ্তাৰ হিচাপে
সেইটোয়ে কিন্তু সেইবিলাকে আৰু এতিয়া মই ইমান আকৌ মই শুনিয়ে থাকিম আৰু ইমান ভাল লাগিছে গানবোৰ শুনি।
হয়-হয়, তুমি ৰেডিঅ'ৰ কথা কওঁতেনে মানে মই এটা কথা মনত পৰিছে এতিয়া তোমাৰ মোবাইল আৰু ইন্টাৰনেটতহে মানুহবোৰ হেৰি মানে গেম খেলিব বা বেলেগ যি টি মানে যি টি ইংলিছ ইংলিজৰে গান হওক বা হিন্দীত
অঁ।
বেছি মিহতৰ গুৰুত্ব, এতিয়া মানে তোমাৰ পশ্চিমীয়া সংস্কৃতিয়ে গোটেই খিনি লৈ ললে আৰু।
হয়-হয়। কিন্তু এইটো কব যোৱা নাই যে এতিয়া গায়কবিলাক বেয়া, কিন্তু পুৰণি গায়কবিলাক কৰ তুলনাৰ এই মানে মুল্যটো অঁ
সকলোৱেতো কষ্ট কৰিছে কিবা এটা, কৰি নিজৰ ঘৰখন চলাইছে।
কিন্তু আজিকালি গানবোৰ আজিকালি মই যদি চাওঁ আমি যদি চাওঁ তেতিয়াহলে অঁ শংকুৰাজ হওক, প্ৰবীন বৰুৱা তেখেত বিলাকৰ গানবিলাকো যথেষ্টখিনি গাম্ভীৰ্যপূৰ্ণ। কিন্তু
গাম্ভীৰ্যপূৰ্ণ আৰু অৰ্থ-অৰ্থ বহন কৰি আছে মানে।
অঁ! কিন্তু তাৰ তুলনাত যদি তুমি বেলেগ আমাৰ ভিঘু কাশ্যপ বা বেলেগৰ গান চোৱা ইমান মানে একো অৰ্থ নাইকিয়া গান মানে, আৰু ফেমিলিৰ লগত বহিটো গানবিলাক শুনিবই নোৱাৰি বা চাবই নোৱাৰি। অঁ! সেইবিলাক আৰু কিন্তু এনেও অল্ড ইজ গ'ল্ড বাৰু, পুৰণি খিনিটো ধুনীয়া হৈয়ে থাকিব।
হয়-হয়, ঠিক কথা। মানে এনেকুৱা নতুন প্ৰজন্মইও মানে এই গীতখিনিৰ লগতে সেই আমি এৰি যিখিনি মানে আগৰ গানসমূহ সেই সমূহো মানে নতুন প্ৰজন্মই শুনা উচিত মানে শুনিব লাগে। তেতিয়া তোমাৰ এনেকুৱা মানে নিজৰ ভাষা সংস্ সংস্কৃতি বা ইতিহাস-ইতিহাসৰ লগত সংযোগ মানে বজাই ৰাখিব পাৰিব তেওঁলোকে মানে।
অঁ! আচলতে কি আমি মানে আমি উঠি অহা প্ৰজন্মটোৱে মানে আমি উৎসাহিত কৰিব লাগিব। যে তুমি গোৱা, তেওঁলোকক উলিয়াই আনিব লাগিব।
হয়-হয়। তুমি হেৰি গান শুনা নে নিয়মিত গান শুনা তুমি?
মই নিয়মিত গান শুন শুনো-শুনো। নিয়মিতভাৱে গান শুনো।
লাগে ন' এইবোৰ গান শুনিলে।
এ দিনৰ সঁচা দিনৰ দুখ, ভাগৰ, কষ্ট, সকলোখিনি মানে গান
হয়-হয়। ময়ো শুনিম আৰু এতিয়াৰ পৰা। এনেও শুনো মানে শুনা নহয়, কিন্তু এতিয়া পৰা শুনিম আৰু পুৰণি
শুনিবা-শুনিবা। ত' মই এটা কথা কওঁ তোমাৰ যদি টোপনি নাযায় তেতিয়াহ'লে তুমি এনেকুৱা গান এটা হে ফোনত ধুনীয়াকে লগাই লৈ শুনিবা চোন।
অঁ! সকলোবোৰ চিন্তাই মানে দূৰ পেলাই দিয়ে।
অঁ! সঁচাকে আৰু গানবোৰ শুনিলে কি হয় নি নিজৰ মনো ভাল লাগে, গানবিলাকো জীয়াই থাকিব, লগতে অসমৰ সংস্কৃতি ঐতিহ্য বা গায়কসকলৰ স্মৃতি স্মৃতিও আমি কঢ়িয়াই লৈ ফুৰিব পাৰিম ন?
হয়-হয়, আগবাঢ়ি যাব পাৰিব তেতিয়া। সেইসমূহকো আগবঢ়াই লৈ যাব পাৰিব।
অঁ-অঁ! সেইটোৱেই। তুমি - তুমি পুৰণি শিল্পী বুলি ক'লে মানে কোনজনক বেছি ভাল পোৱা গোটেই কেইজনৰতো। মানে অৱদা নপৰিহিম।
হয় হয় মই গোটেই। জন বুলি আহা মই ভূপেন হাজৰিকাৰ গান বহুত ভাল পাওঁ কিন্তু।
অ' তেখেতৰ মানুহে মানুহৰ বাবেতো কিন্তু চবতকে মানে বিশেষ ভাল লগা আকৌ দেই।
হয় হয়।
উম। মই কি মই কিন্তু খগেন মহন্তৰ গা বিহু গিন শুনি বহুত ভাল পাওঁ দেই।
উম, মানে উ তেওঁৰ গানৰ প্ৰতিটো শব্দই মানে তোমাৰ মন চুই যায় মানে। প্ৰতিটো শব্দই মানে অৰ্থবোৰে। তোমাৰ কিছুমান গানটো তোমাৰ এনেকুৱা গাৰ নোম শিয়ৰাই দিয়ে মানে।
অ সঁচাকে সঁচা পুৰা কালজয় একদম গান বিলাক।
হয় হয়, সেইটোয়ে আমিও শুনিব লাগে লগতে। বেলেগক সোমিয়াবলৈ তোমাৰ উৎসাহিতও কৰিব লাগে তেতিয়াহে আমাৰ ঐতিহ্য জীয়াই ৰাখিব পাৰিম।
অ' লগতে কিন্তু দীপালী বৰঠাকুৰ।
হয় হয়।
তেখেতৰ গান তেখেতৰ গান বোৰ বৰ ধুনীয়া দেই।
গান ভাল লাগে, প্ৰত্যেকৰে গান ভাল লাগে বাৰু।
অ' অ' সেইটোয়ে আৰু সেই।
ক'লে মানে ক'বলৈ তোমাৰ দিগদাৰেই হয়।
অ অ সেইটোৱেই। তুমি এতিয়া শুনিবা দুটামান গান মই তোমাক লিংক এটা শ্বেয়াৰ কৰি দিম।
অ' অ হ'ব বাৰু দিবা হ'ব দিয়া তেতিয়া।
অ' ঠিক আছে দিয়া, গৰম গৰম বন্ধতে আহিবা আমাৰ ঘৰলৈ এদিন দুইজনী একেলগতে শুনিম।
অ হ'ব হ'ব যাম যাম।